নমস্কাৰ, কেনেকুৱা আছে?
হা, আছো ভালে আছো
কি কৰি আছে?
এনেই বহি আছো। ত' আপোনা লগত আজ কৰি অইম অলপ কথা পাতিব লাগিব। সেইটো খাদ্যৰ বিষয়ে আজি অলপ আপোনাৰ লগত কথা পাতো।
হম।
তেনেহলে আজি ৰাতি কি খেলা?
হেল্ল'।
অখ, খালো হাতে খেলো আজি।
অ'। ভাতে মই অ' ভাত তো দালি আৰু জীয়া মাছৰ পাতত দিয়া খাইছিলো। আচলতে আজিকালি মই তেলত তেলত ভাজাতকৈ পাতত দিয়া বা সিজোৱা বস্তুবোৰ বেছি পচন্দ কৰা হৈছো। চা তোমাৰ আটাইতকৈ প্ৰিয় খদ খোৱা বস্তুটো কি বাৰু?
হেল্ল'।
মানে তোমাৰ আটাইতকৈ প্ৰিয় খোৱা বস্তুটো কি বাৰু?
অ', মহৰম মৌহে বিৰিয়ানী খাই বেছি ভাল পাওঁ।
ৰহ। মোৰ আচলতে হাঁহৰ মঙহ আৰু জহা ভাত হলে বৰ ভাল লাগে। কিন্তু যি যিহেতু এইবোৰ গধুৰ আহাৰ গতিকে মই মাজেহেহে খাওঁ। সাধাৰণতে মই পাতল খাদ্য ভাল পাওঁ। তাৰ পাছত কোৱাহ তুমি ঘৰ ঘৰৰ খোৱা বেছি ভাল পোৱা নে বাহিৰৰ ৰেষ্টুৰেণ্টৰ খোৱা?
অ' মই ঘৰৰে বেছি ভাল পাওঁ কিন্তু বাহিৰত খালে সেইটো বেছি তেলজাতীয় বস্তু সিহঁতে ৰান এম ৰানদি খোৱা কাৰণো মানে সেইবিলাক খালে আমাৰ লিভাৰৰ প্ৰব্লেম হব বুলি মই মই ঘৰতেই বেছি খাওঁ। মই বাহিৰৰ বস্তু খুব কমেই খাওঁ।
হুম।
অম।
মই, উম।
আপুনি কেনেকুৱা খাদ্য খাই ভাল পায়? তেনেকুৱা মানে ৰুটি চুটি আপুনি খাইনে ৰুটি খাই ন আপুনি?
খাও খাও মইো তোমাৰ সৈতে একশ শতাংশ একমত, ঘৰ খোৱাই ঘৰৰত খোৱাৰ লগত কোনো তুলনাই নাই আজিকালি আজিকালি ল'ৰা ছোৱালীয়ে বাহিৰত গৈ ৰেষ্টুৰেণ্ট তেলৰ সে পিজ্জা ফুড যেনে ম'ম' চাওমিন সেইবোৰ খাই যিবোৰ একেবাৰে অস্বাস্থ্যকাৰী খাদ্য যি আমাৰ হজম শ্ৰুতি একেবাৰে নষ্ট কৰি পেলাই, তুমি ৰন্ধা বঢ়া কৰিব জানানে?
মই ৰন্ধা ধাৰা অলপ অলপ অলপ জানো মানে বেছি নাজানো। মাজে মাজে ৰান্ধি খাওঁ মাজে মাজে গ
উ মহাই বিশেষ জান মই কেতিয়াবা ঘৰত মানুহ নাথাকিলে নিজ বনাই খাব পাৰো।
অ'।
মই পুৰি বাজি মই পুৰি ভাজি আৰু নুডলছ বনাব পাৰো কিন্তু আজিকালি মই পুৰি বনোৱা কমাই দিছো। কাৰণ তাত বেছি তেল লাগে। তাৰ সলনি মই শুকান ৰুটি আৰু গ্ৰীণ টি বনাবলৈ শিকিছো। আচ্ছা তোমাৰ কি ব পৰম্পৰাগত খাদ্য ভাল লাগেনে।
হয় হয়। আহ পৰম্পৰাগত খাদ্য়বলাক খাই থাকো।
আৰু আমাৰ যে যিহেতু এতিয়া বাৰিষা কাল।
হম।
কিছুমান পৰম্পৰাগত খাদ্য আছে সেইবিলাক খাওঁ আৰু।
হম।
আমাৰ মুঠতে আমাৰ এতিয়া যিহেতু ঘৰতে সেউজীয়া শাক পাচলি আছে নহয়।
উম।
সেইবোৰ আমি খাই আছো। মা মাংসটো বাতি, দিছো মাংসটো এতিয়া নাখাও।
উম। এ আপুনি, বিহুত পিঠা পিঠাই ভাল পাইনে?
হয় হয়। এইবিলাকো ভাল পাওঁ এ বিহুৰ টাইম বিহুৰ সময়তো আমি আহ আমাৰ আলহীৰ ঘৰৰ লৈও যাওঁ তাতে গৈ মানে আমি বিভিন্ন ধৰণৰ পিঠা
সেইবোৰ আমি খাই বহুত, ভাল লাগে সেইবোৰ খালে।
উম।
আমাৰ যেতিয়া উৎসৱ হয় হয় খাদ্য বস্তুবোৰ
হেল্ল'
হেল্ল' উম। একদম সচাঁ কথা কৈছে মানে আমি আমি
আপোনাক এটা কথা সুধিবা বিচাৰিছো সেইটো হ'ল এতিয়া যিহেতু বাৰিষা কাল
উম।
এতিয়া আমাৰ বেমাৰ আজাৰ বিলাক বেছি হৈ আছে। এইটো পানীৰ পৰাও হৈ আছে, আমাৰ যি দৈনন্দিন যি যি পানী আমি খাই আছো এই পানী আমি সকলো সময়তে মানে এইটো ফিল্টাৰ কৰি খাব লাগে কিন্তু আমি গাঁৱলীয়া অঞ্চলৰ মানুহ।
উম।
সেইকাৰণে খাব নাপাওঁ সেইটো। আৰু এটা কথা মানে পানীটো উতলাই।
ঠাণ্ডা কৰি খাব লাগে আমিয়ে সেইবিলাক
এই বস্তুবোৰ আমি বেলেগৰ লগতো শ্বেয়াৰ কৰিব লাগে আমাৰ বন্ধু বন্ধু বন্ধু বান্ধৱী সকলৰ লগতো এইবোৰ এইবোৰ শ্বেয়াৰ কৰিব লাগে কিয়নো খাদ্য খাদ্যৰ পৰা আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি
উম।
এইটো সজাগতা আমাৰ হওক বন্ধু বান্ধৱ হওক। লগত কথা পাতি আমাৰ এই বস্তু মানে ঠিক কৰিব লাগে সেইটোত কি আপুনি একমত নে?
হা হা একমত ইয়াৰ উপৰি আমি বজাৰত যিবোৰ আজিকালি শাক পাচলি সেইবোৰও ফাৰ্টিলাইজাৰ আৰু বিভিন্ন ধৰণৰ ৰাসায়নিক চাৰ ইউজ কৰে সেইবোৰ খালতো আমালোকৰ বহুত বেমাৰ হয় সেই সেইকাৰণে আমি কি কৰো ঘৰতেই অলপ ঠাইত অলপ ঠাইত মানে কিছু এটা আবাদ কৰি লৈছো তাৰ তাৰ পৰা আমি কিছু যোগাৰ কৰি খাই লওঁ।
হয় যিহেতু আমি গাঁৱলীয়া মানুহ আমাৰো সকলো ঘৰত তে পৰা গৰু গৰু ছাগলী থাকেই। সেইবোৰৰ গোবৰে দি আমি আমি বি বিভিন্ন শাক সবজিৰ উৎপাদন কৰিব পাৰো। সেইকাৰণে মানে আমি বজাৰৰ যিবিলাক ৰাসায়নিক সাৰ। সেইবোৰ একেবাৰেই পৰিহাৰ কৰিব লাগে কিয়নো সি এ তাৰ পৰাৰা আমাৰ যিবিলাক উৎপাদন হয় যিবোৰ বস্তু আমি উৎপাদন কৰো সেইবোৰ বেছি হ'লেও তাৰ পৰা আমাৰ ক্ষতি কি অ' বেছি হৈ আছে।
সেইটো কাৰণত, আমি ঘৰৰ ওচৰত ওচৰে পাঁজৰে আমি নিজে শাক চব্জিৰ ও শাক পাচলিৰ এ আবাদ বিলাক কৰিব লাগে।
উম।
আমি খাবও পাৰো মাজে মাজে আমি বিক্ৰীও কৰিব পাৰো।
উম হয় হয় ইয়াৰ উপৰি প্লাষ্টিকৰ বন্ধাকোবি এইবোৰো ওলাইছে আৰু কালি চালিৰ লগতো চাউলৰ লগত মিক্সাৰ হৈ আছে বিভিন্ন ধৰণৰ প্লাষ্টিকৰ ই
অ' হয় হয় হয়। ত' আমাৰ খাদ্য ব বস্তুবোৰে খুব উ হজ হয়। অ' সজাগতা আনিব লাগে আমাৰ খাদ্য খাদ্যয়ৰ প্ৰতি।
তাৰমানে আপুনি মানে কেনেকৈ নিয়ন্ত্ৰণ কৰে মানে স্বাস্থ্যকৰ যিটো পিয়ছৰ ডাইট
হয় হয়।
সেইটো কেনেকৈ নিয়ন্ত্ৰণ কৰে?
কিক কৈছা, হেল্ল'
মানে মই কৈছিলো যে আপুনি এদিনত মান কি কি স্বাস্থ্যকৰ খাদ্য খাই নিজৰ উম ডাইটটো টো মেইনটেইন কৰে বেলেঞ্চ যায়।
অ' অ' অ' হয় মই ৰাতি ৰাতিপুৱা যেনেকুৱা ৰাতিপুৱা উঠি আমি চাহ বেছি নাখাও চাহ উম তাতে শুকান ৰুটি মানে গেহুত যিটো ৰুটি সেই হে সেইবোৰ ৰাতিপুৱাৰ আহাৰ হিচাপে আমি ৰুটি খাই থাকো, দুপ দুুপৰীয়া যেনেকুৱা উ দুপৰীয়াৰ আহাৰত আমি সেউজীয়া শাক পাচলি আহ সেইবোৰ খাওক। মানে সেইবোৰ খাওঁ আ ৰাতি ৰাতি আমি তাৰপিছত আহ এ কিবা ভাজি থাক ভাজি মাজে মাজে ৰুই খ
উম। মই প্ৰটিনৰ বাবে ক-কণী দালি আৰু মাজে মাজে কুকুৰা মাংস বেছি খোৱাবতো বেছি ভাল কৰো মানে ভাল পাওঁ।
অ' অ' অ' অ'।
মানে কণীৰ কণিতটো ভালে মান প্ৰটিন থাকে ন'। আৰু ইয়াৰ উপৰি চয়াবিন যিটো চয়াবিন পনীৰ এইবোৰো ৰ এটা স্বাস্থ ঘৰ খাই এইবোৰ, মাছৰুমো খাব পাৰো আমাৰ আমি। যিহেতু আাৰ গাঁৱতে বহুত বু-বহুত খেতিয়কে মাছৰুম
মাছৰুম আছে পন-পনীৰ আছে। পনীৰো খাব লাগে মাজে মাজে।
উম ঠিক কৰিছা একেবাৰে আজিকালিৰ প লাইফৰ লাইফ ষ্টাইলৰ মানুহে ইমান পেকেট আৰু পেকেট ফুড আৰু ৰেষ্টুৰেণ্টৰ ফু-ফুডৰ ওপৰত ইমানেই মানে ডিপেণ্ড হৈ আছে ন' ইয়াৰ কাৰণে মানুহৰ বেমাৰ আজাৰ আৰু বেছি আছে।
হয় হয় আমি সেইকাৰণে এইটো কথা মানে আমাৰ ল'ৰা ছোৱালী বিলাক হয় আমাৰ লৰা ছোৱালী বিলাক স্কুলত গৈ কিনে পেকেট বস্তুবোৰ খাই থাকে সেইটো সেই সেইটো সেইটোৰ ওপৰত লখদা কি আমাৰ ঘৰৰ পৰাই সিহত মানে টিফিনৰ ব্যৱস্থা কৰি দিব লাগে।
থাকে মানে মেগী-মেগী বস্তুতটো ইমান ভাল নহয় তাৰ সেইলোকৰ মানে উ টিফিনত মেগীটো দিব নালাগে।
হয়।
উম আৰু এনেধৰণৰ খ
খাদ্যৰ পৰা যিমান উপকাৰো আছে সিমান অপকাৰো আছে।
হয় যদি আমি ভালদৰে মেইনটেইন কৰি খাব নোৱাৰো।
হয় হয় হয়, সেইটো কাৰণত আমাৰ জাত ৰাতি হলে ৰাতি হোৱাৰ আগত আমি আহ এগিলাচ মান গাখীৰো খাই দিব লাগে।
উম।
গা-গাখীৰততো বহুত কিছু থাকে বিভিন্ন ধৰণৰ প্ৰটিন কাৰ্বোহাইড্ৰেট। ভিটামিন গাখীৰ এটা ভাল স্বাস্থ্যকৰ খাদ্য আমাৰ কাৰণে পনীয় খাদ্য। তেন্তে হ'ব।
হয় হয় একদম নহয় নহ, হেল্ল'
হেল্ল'
অ'।